হেল্
অঁ ভাত খালা
অ এ মাত্ৰ ভাত খাই
অঁ কি কৰি আছিলা এতিয়া
এতিয়াাৰে গৰমটো ইমান বেছি পৰিছে
অ
তুমি কিহে খালা ভাত
ভাত মাটি দালি
উম
বুট আলু ভাজি
উম
এই আজি আৰু একো নাই
উম
একো বনোৱা নাই
ডাঙৰ দাদা কি কৰি আছে
এ ডাঙৰ ডাঙ এনেই মোবাইল চাই আছে
উ গৰমত কি কৰিব আৰু
উ
তোমালোক কেইটা বজাত যাবা
আমি সন্ধিয়া যাম পাঁচটামান বজাত পাঁচটা চাৰে পাঁচটামানত
অ
দাম আৰু বেছি এঘন্টা লাগিব
অ
চাৰে পাঁচটামানত গ'লে চাৰে ছটাত পামগৈ ঘৰত আকৌ হাঁহ মুৰ্গী বান্ধিব লাগিব ন হাঁ মৰ্গী পুহিছো সেইখিনে বা লাগিব তোমালোকৰ আছেনে নাই হাঁহ মুৰ্গী
আমাৰ মুৰ্গী আছে মুৰ্গী সাত আঠটা মান আছে ছে এতিয়া হেৰি উমন্দিত বহি আছে এজনীয়ে তিনিটা উওলিয়ালে আৰু এজনী উমনিতে আছে বাৰু গৰম যিটো পৰিছে ম ফম
অঁ তিনিটাহে উলিয়ালে
অ তিটা হওলালে বাকী কেইটা বেয়া
এইকেইটা বেয়া কৰিলে
গৰমৰ কাৰণে নেকি গৰমৰ কাৰণে বেয়া কৰিলে এজনী বাৰু উমনিত বহি আছে এতিয়া আৰু পোৱালি পাঁচটা আছে
অ
এ তোমালোকৰ কি কি আছে
আমাৰ হাঁহ আছে চাৰিটা এটাই আছিলে এটা সিদিনা মৰি থাকিলে গৰমৰ কাৰণেই মৰিলে নে কিহেনে তাৰপিছত আকৌ মুৰ্গী আছে মুৰ্গী পোৱালি ছটা আছে অকণ ডাঙৰ হৈছে আৰু আধা কেজি মানুহজননৰ আকৌ ডাঙৰ আছে চাৰিজনী
উম
চাৰিটা পাঁচটাই আছে ডাঙৰ দুজনী হেৰি হৈছে ছে উমনি দীপা পোৱালি উলিয়ালে
উম হাঁহ কি চীনা হাঁহো আছেনে
চীন হাঁহ আছিলে মৰি থাকিলে চেনাহাঁহ খিনি এয়া পাতি হাঁহে আছে
কিমান আছে পাতি হাঁহ
সেই চাৰিটা নে পাঁচটা আছে আৰু পোৱালি আছিলে পোৱালী কেইটা হেয়ে নিলে কাউৰীয়া পাঁচটা পোৱালি বা এটা পোৱালিহে আছেগৈ
অহ
কাউৰী নি নি নাইকিয়া কৰি পেলালে
উম
কাউৰীয়ে নিয়ে নে গুৰিয়ে নিয়ে জানো
এ এতিয়া গৰম দিনৰ আহি গুছোৱেই নিয়ে নেকি
পুখুৰীত থাকোঁতে পুখুৰীৰ পৰাৰাই লৈ যায় আগৌ মানে
অ আমাৰ মুৰ্গীয়ে ডাঙৰ ডাঙৰ এন্দুৰ বিলাক ওলাই যে ব্ৰইলাৰ ঘৰটোতে থকা যায় যে
অঁ
পোৱালি এদিন দেখিবা থাকিব পিছদিনাখন নাইকিয়া হৈ থাকে সেই তেনেকুৱাই কটকতে নাইকিয়া কৰি পেলাই থৈ দিয়ে
মুৰ্গী পোৱালো পুটকৈ লৈ যায় এক নাইকৈ অকণনি অকণনি যায় তথাপিও মাকজনীৰ লগত থাকে কাৰণে হেৰি নহয়
উম
ইমান নিবলৈ নোৱাৰে মাকজনীয়ে লগ এৰি দিলেই মানে গণ্ণগোল হয় আৰু
উম
লৈ যায় ক হে অ আছো
দহ হাজাৰ পালা
নাই আমাৰ ইয়াত দিয়াই নাই ন দিলে
আকৌ সুনাখন দিয়াৰ কথা কছিলে বাৰু যু বিলাকে পোৱা নাই
শুনি আছো দিব বুলি দিয়াই নাইচোন কেতিয়ালৈ দিয়ে একেলগে দিব বুলি শুনিছোঁ পঁচিছ হাজাৰ আত তোমালোকে পালা ন হা
ঔন ল দিয়নে
অৰুণোদয় নাপাওঁ একোৱেই নিদিয়ে ৰেচন কাৰ্ড নাই যে
অঁ ৰেচন কাৰ্ড থাকিলেহে পায়
অঁ ৰেচন কাৰ্ডখন বনাই ল'ব লাগিব অঁ
গোটৰ পইচাই পাৰছত হেৰি কি কয় মি মেচিন এটা ল'লোঁ কাপোৰ চিলোৱা মেচিন তাকে চিলাই কৰি থাকোঁ আৰু
অঁ কাপোৰ চিলোৱা ন
উম ইটো সিটো চিলাইছো আৰু ব্লাউজ চিলাব নাজানো বাৰু
আহ
তোমাৰ আছে নহয়
আছে আছে মই চিলাওঁ কাপোৰ আধা চিলোৱা আছে ইমান গৰম ভিতৰত থাকিবই নাই চাদৰ এখন বহি বতা হৈ আছে এফ অ এটা ছাইডহে দহি বাতি থৈ দিছোঁ আৰু এটা ছাইড আছেই
উম
এ বেলেগৰ কাপোৰ চিলাবলৈ দৰকাৰ নাই আৰু নিজৰ কেইটা চেলাব পাৰিলো
অ নিজক এটা চিলাই কৰি হেৰি কৰি থাকিলেই হ'ল আজিকালি চিলনী এটাতে কিমান আৰু মেখেলাখন চলাব দিলেও সত্তৰ আশী টকা লাগে ফলচ লগাব দিলে
উম
চাদৰ দহি চহি বতাৰ পা আদি কৰি নিজে জানিলে সস্তা হৈ থাকে
চাদৰ দহি বতাব আদ কৰি কৰিলেছ মোক ছশ টকা লাগে
অ এযোৰ কাপোৰ যদি তুমি এহেজাৰ টকাত কিনাই তাৰপিছত যদি তুমি গোটেইযোৰ চিলাব দিয়া সোতৰশ টকা মানে গুচি যাব এইফালে সাতশ টকা এটা পায় গোটেই অল চছেট যদি চিলাব দিয়া তুমি সাতশ টকা দিব লাগে দৰ্জিক কাপোৰযোৰ কিনি তেতি সোতৰশ টকা গুচি দিল অ নিজে চিলালেই হৈ গ'ল সেই তেনেকুৱাই ভাল আৰু নিজে নিজে কৰি লোৱাই ভাল আজিকালি মাইকী মানুহ এনেই নাথাকে নহয় চবে জানে আৰু ইটো সিটো
ব্লাউজ চিলাবলৈও শিকিছোঁ নহয় হেৰি আনি বোলে সেই ব্লাউজৰ ফৰ মাহ যে পায়
অ
শা খৰ্মাহটো আনি লৈ পেলাই সেই ঘৰতে কাটি পেলাই চিলাব পাৰি
অ
মই তেনেকে চিলাইছোঁ কেইটামান কিন্তু অকণ টান হয় মানে শকত হ'লোঁ যে অকণমান যোৱা বছৰে চিলাইছিলোঁ এতিয়া এবাৰ গৰম দিনত অকণ অকণ টাইট হৈছে মানে জোখতকৈ সেইটো জোখতকৈ অকমান ডাঙৰকে চাব লাগিব চাগোঙ অ
তেতিয়াহে হ'ব
তেতিয়াহে হ'ব
এ বাঢ়িব লাগে আৰু সীনাাই শীণাই যোৱা তেনেকুৱা চাগে সেইকাৰণে
অকণ ল'জ হেৰি লাগে মানে বেছি টান হ'লে টাইট হৈ যায় ধুই দিয়াৰ পিছত মানে বেছি টান হৈ যায়
উম
তাকে ভাবিছোঁ এই ফুলাম ব্লাউজৰ পিছ দুটা আনি থৈ দিছোঁ মানে সেইদিনা টাউনলৈ যাওঁতে এই বিয়া বজাৰ কৰিবলৈ যাওঁতে আনি থৈ দিছিলোঁ
উম
দা ইহঁতৰ লগত যাওঁতে নহয় ডাঙৰ দাৰ লগত গৈছিলোঁ যে মই এদিন ত বে কেনে য সেইকেইটা চিলা কাটি থৈ দিছোঁ এতিয়া চিলাবলৈ মোৰ এলাহ লাগি আছে ৰ'দত ইমান টাব ভিতৰত সোমাই থাক দ নোৱাৰে হ'লেও আজি অকণ ভলটেজটো আছে বাৰু
আছে ভল্টেজ
অঁ আজি আছে
হয় অ নহলে একে গৰমত
হেৰি কৰিবলৈ নোৱাৰে নহয় ভিতৰত থাকিবলৈ নোৱাৰি ভল্টেজ থাকিলোঁ গৰম গতাহে লাগে হা
তোমাৰেচিনটো তোমালোক ৰুমতে ধৰি যা দেখা নাপালো যে
অ সেইটো সন্মুখতে আছেচোন দেখা নাপালা
দেখি নাপালোঁ
অ এই কাপোৰ চাপোৰ থৈ দিয়া হৈ আছিলে যে থাকি থোৱা হৈ আছিলে অঁ সেইকাৰণে চাগে
উম উম
তুমি কিমান দিন ল'লা মেচিনট
মেচিন টো সাত হোজাৰ ললে
অ ওচাই অ মোৰতো ওচাই
অ উষাটোোৱে ভাল বুললে সেইকাৰণে উষাটোকে ললো আৰু
অঁ উঊষাটো ভাল ছিংগাৰ আছে
অ
মেৰিট মেৰিটটো বেছি হেভি এনেকৈ এই মেৰিটটো কৰি দৰ্জিখিনিৰ কাৰণে ভাল আৰু হেভি হেৰি কৰিবলৈ আমাৰ দৰকাৰ নাই নহয় এইটোৱেই ভাল
উম
অ এইটোতে চিলোৱা কাম খিনি অ
উম
আমি ইমান হেভি কাপোৰ নিচিলাও নহয় হনে নহয় অ লং পেন্ট চাৰ্ট এইবিলাক ম ম আ এ উচাৰ হেৰিটো চিলাব পাৰি এইয়া উষাকেইটাো সেইৰিখিনি সলই ল'লেই হ'ল বেজীখিনি
অ বেজি খিনি ডাঙৰ ডাঙৰ লাগিব তেনেকুৱ হে
অঁ
এ ভাত কিহে খালা বোলে
মাটি দালি বুট আলু ভাজি সেয়াই আৰু তুমি?
উম। গৰমত জোল বাঢ়িহে গৈছে চাগে। ঔটেঙা থাকিব লাগিছিল আৰু ধুনীয়া লাগিলে।
অ ঔটেঙা আছিলে এই পুৰনা ঘৰত। ইহঁতৰ ৰাণুবহঁতৰ ঘৰত মই এই ৰ'দত কোনে যাব আনিবলৈ।
পাৰা হৈ আছিলে চাগে?
জানো পাৰা হৈ আছেনে নাই। ৰাতিপুৱা আনি থয় নহয় মাজোদাই।
উম।
বুটলি পোলাই গছৰলৰপ পৰা ইমান ৰ'দত কোনে যাবগৈ এতিয়া ঔটেঙা পিছত। পিতা থকা হয় পঠিয় দিল হয়। অ সিও এলাহ কৰে ৰ'দত যাবলৈ।
তোমালোকৰ সেই ঘৰৰ খিনি বেলিতো তেনেকেই পৰে যে। মুখতে উম।
পিছবেলা বেছি ৰ'দটো গৰম হয় পিছবেলা ৰ'দটো তেনেকুৱাই যায়।
উম।
এতিয়া ভিতৰত সোমাই থাকিব নোৱাৰি আৰু বহুত টাপ।
অ।
আগবেলা ইমান হেৰি নহয়। পিছততো তেনে পৰে যে সিফালৰ ৰুমটোত।
অ।
সোমাই থাকিলে সিজাই দিব। তেনেকুৱা। তুমি কি বনালা? অঁ চব বাঁহ তলত গছ হেৰিৰ তলত বাঁহৰ তলত।
উ মই ভাত পানী দি খালো কঠাল গুটি। টি আলু আৰু জিকা পি।
অ জিকা পুৰিবলৈ পিটিকি খালে খাই ভাল লাগে ন?
হা?
জিকা পুৰিবলৈ পিটিকা খালে ভাল লাগে।
কুমলীয়া জিকাটো যে পুৰি খালে ইমান ধুনীয়া লাগে। মই এই ভাতৰ ওপৰতে দি দিলো। আৰু তেনেকে পিটকাকৈ খালো আকৌ হেৰি পটল আলু কঠাল গুটি এনেকে। কাটি পেলাই আকৌ শুকান ভাজি অকণো বনালো। আৰু
অঁ।
তেনেকে খ গৰমত ভোকো নালাগে আৰু অকন খাবলৈ পালেই হলা বাৰু।
উম এই ভ ভুল। খিনি ভোল বা জিকা কোমলীয়া জুইত পুৰিলে বেছি ভাল লাগে।
অঁ জুইত পৰিলে বহুত ধুনীয়া টেষ্টি হয় মিঠা মিঠা লাগে যে।
মিঠা টেষ্টটো বেছি আহে জলকীয়াও অকণ। কাট কেঁচা জলকীয়া কুটি দিব লাগে। নহ'লে বাৰু পুৰিয়ে দিব লাগে খাই দিয়া পানী। পানী ঢালা ভাতৰ লগত।
উম তেনেকেই ভাল লাগে গৰমত কত জুদি বুদি বনাই খাই থাকিব পাৰি। আমাৰ গৰম বুলি কৈছো হে এতিয়া সেয়া লাই পাত আৰু গাহৰি দি পঠাইছে।
অঁ বনাবা এতিয়া মানে? বনাম। অঁ এতিয়াও লাইপাত ওলাই আছেনে?
অ আমাৰ এইফালে লাইপাত ওলাই থাকে মানে আন চিজনতো ওলাই থাকে।
অ সাৰ দিয়া যে এতিয়া খাবলৈ মন নাযায় মানে।
অ', চব খাই দিয়া।
অ',
এইটো এই ঘৰত কৰা নিচিনা মানে চাপ চাপ।
অ', মানে বেছি ডাঙৰ হ'বলৈ দিয়া নাই।
দিয়া নাই মানে? আকৌ এই ইফালে গাঁৱলীয়া খেতি কৰে যে, ইফালে লৈ আমাৰ মৰি খুটি চাইদে।
অ'।
এইফালে মানে লোকেল হেৰিতটো আনে মানে লাই পাতটো। একো মানে তিটিকি নালাগে যে।
অ', লুক তেনেকুৱা হ'লে খাই ভাল লাগে।
অ'। এ আবেলিকে আকৌ গোটৰ মিটিঙো আছে। গৰমত একেবাৰে
ক'ত তোমালোকৰ ঘৰত নে বেলেগত
আমাৰ ঘৰতে আছে গোটৰ মিটিং।
অ'।
আঠ তাৰিখে দিয়া কথা আছিলে। আকৌ মানে আগুৱাই দিবলৈ ক'লে যে সেইকাৰণে দি দিলো আবেলিলৈ পাঁচটা বজাত দিছো ৰ'দ ওলাই থাকে।
উম, উম।
এতিয়া কিয় দিন দীঘল যে কথা নাই আৰু।
উম, হ'ব দিয়া ন?
অ', হ'ব দিয়া।